অ', কি কৰি আছা?
এ এনেই আছিলো ৰবা গা চা ভাল নহয়। মনও ইমান এটা ভাল নহয়। তুমি কি কৰি আছা পিছে?
হে মোৰো একে দিয়া গাটো অলপ ভাল নহয় আৰু চৰ্দি লাগিছে ত তোমাৰ কিয় ভাল নহয় গা কি হল পিছে তোমাৰ ৰো।
এ, গা একো হোৱা নাই কালি অলপ মানে পৰীক্ষা চৰীক্ষা আছিল। কলেজত তাকে দিলো, দি পিনে তোমাৰ আহোতে দেৰি হল ইফালে গুৱাহাটীৰ ট্ৰাফিকটো জানা এ ট্ৰাফিকত ফাঁচিলো তেতিয়াৰ পৰা মানে একদম ৰাতিপুৱাৰ পৰা আছিলোতো। কলেজত একদম মাথাৰ বিষ জ্বৰ চৰ্দি চব হৈছে ৰ'বা।
এ হয় দিয়া কি ক'বা নো আৰু এই গুৱাহাটীৰ ট্ৰেফিকৰ কথা নক'বা আৰু বাকী পৰীক্ষা কিহৰ ওপৰত আছিল পিছে।
এই পৰীক্ষা তোমাৰ এই কেমিষ্ট্ৰি যে কেমিষ্ট্ৰি চাবজেক্ট ৰসায়ন বিজ্ঞান তাৰে। আমাৰ এটা মানে। প্ৰেক্টিকেলৰ পৰীক্ষা আছিল প্ৰেক্টিকেলৰ পৰীক্ষাটো দি আহিলো ৰ'বা।
অ', ঠিকেই দিয়া এ মোৰমতে। আজিকালি মানে যিটো। এইবিলাক হৈছে ন তুমিতো চাগে এতিয়া স্নাতক ডিগ্ৰী কৰি আছা ন এই স্নাতক ডিগ্ৰীৰ যিটো চাৰ্টিফিকেটখন চাৰ্টিফিকেটখন পোৱাৰ পিছতোচোন বহুতেই মানে এনে থাকে আৰু মানে তেওঁলোকৰ মানে এনে। থাকে আৰু ক'বলৈ গ'লে মানে কাম নাথাকে আৰু এনে। ঘৰতে বহি থাকে যিটো আমি নিবনুৱা সমস্যা। কং ন সেইটো বহুত দেখা দিছে এই এইবিলাক ডিগ্ৰী বিলাক কৰি থাকতে মানে মানুহৰ নিজৰ দক্ষতা থাকিব লাগে কিবা এটা কামত সেইটো চোন নাথাকে আজিকালি মানুহৰ।
হয়, হয় সেইটোতো হয়ে আৰু তুমি মানে এটা কথা লক্ষ্য কৰিবা চাগে বৰ্তমান সময়ত মানে কি চলি আছে যিবিলাক দক্ষতা ন বিভিন্ন ধৰণৰ দক্ষতা সেইবিলাক আহৰণতহে মানুহে মানে বেছি গুৰুত্ব দিয়া দেখা পোৱা গৈছে আৰু। কাৰণ সেইবিলাকৰ পৰা তোমাৰ অলপমান সুবিধাও বেছি হয় পইচাও বেছি হয় বা বিভিন্ন ধৰণৰ লাভ কৰিব পাৰি স মানে সুবিধা লাভ কৰিব পাৰি বা তোমাৰ আ সুযোগো লাভ কৰিব পাৰি দিয়াচোন বৰ্তমান সময়ত ত সেই কাৰণে চাগে মানুহে দক্ষ। দক্ষতাৰ পিছে বেছি আকৰ্ষিত হৈছে ন কি তোমাৰ স্নাতকোত্তৰ ডিগ্ৰী।
সেইটোও হয় বাৰু ইতা যত মানে এই যিবিলাক সৰু সৰু সংস্থা হওঁক বা সৰু সৰু তোমাৰ যিবিলাক কাম হওঁক বা তোমাৰ যিবিলাক আমাৰ কামত আহে আৰু যিবিলাক দক্ষতা শিকিলে আমি যাতে এই ধৰি লোৱা বৰ্তমান যিটো যুগত ওলাইছে এই তোমাৰ আমি কবলৈ গ'লে এতিয়া। সৰু সৰু যিবিলাক ই, ই যিবিলাক বিদ্যুতৰ কামেই হওক বা অন্যান্য যিবিলাক গাড়ী মটৰেৰে কাম হওক বা এই বহুত কাম দিয়া আহে সৰু সৰু কাম যাৰ দ্বাৰা মানে য'ত মানে মানুহৰ সংখ্যাটো কমি গৈছে মানে মানুহৰ এতিয়া অকল চাকৰি লাগে ন ত মানুহে সেইবিলাকৰ ওপৰত। ধ্যান দিছে ন বৰ্তমান যিটো প্ৰজন্ম আছে। প্ৰজন্মটোতো বাৰু অলপ চলপ দক্ষতাৰ ওপৰত ধ্যান দি দিছেই বাৰু কিন্তু যিটো আমাৰ আগৰ যিটো প্ৰজন্ম আছে তেওঁলোকক জানাই বেছি দক্ষতাৰ ওপৰত ধ্যান তেওঁল চাকৰিয়ে লাগিছিল আৰু ত' সেইকাৰণে চাগে এতিয়াৰ যিটো প্ৰজন্ম আছে। প্ৰধানমন্ত্ৰী চাগে অলপ বেছিয়ে দক্ষতাৰ ওপৰত ধ্যান দিবলৈ ধৰিছে আৰু কাৰণ তেওঁলোকে জানে যে এই যে চাকৰিটো এই চাকৰিটোতো কেৱল এটা মানে আৰু কেইজনমান মানে বা তোমাৰ কেই হাজাৰমানা বা কেই লাখ মান মানুহৰ কাৰণেহে ন চাকৰিটো ত' গোটেইটো যিমান আছে ভাৰতবৰ্ষতে বা। অসমতে হওক গোটেইটো মানুহৰ কাৰণে নহয় ন ত' কিছুমান মানুহৰ কাৰণে তো তেওঁলোকে বুজিব পাৰিছে এতিয়া যে অকল চাকৰি পইচত ধৌৰি থাকিলে নহয় ন যিবিলাক নিজৰ দক্ষতাৰ দক্ষতা নিজৰ দক্ষতাৰেৰে কাম কৰি আৰুি নিজে জীৱ শিকা নিৰ্বাহ কৰিব লাগিব আৰু নে কি কোৱা সেনেকুৱা আৰু বহুত চিন্তা আহিছে দিয়া এইবিলাক দেখি ভালো লাগে দিয়াচোন নতুন প্ৰজন্মই যাতে এইবিলাক আঁকোৱালি লয় আৰু আৰু এইবিলাক দক্ষতাবিলাক আৰু যাতে তেওঁলোক শিকি যায় নতুন নতুন দক্ষতা আৰু মানুহ মানুহ লগত চিনাকি হোৱাটো অ চিনাকি হৈ যায় আৰু তোমাৰ নিজৰ নিজৰ উপাৰ্জন সেই নিজৰ উপাৰ্জনটো তোমাৰ নিজে কৰে আৰু মো বেলেগৰ তলত কাম কৰিব লগা নহয় যাতে আৰু
হয় দিয়া মানে আমি ম মইো ভাবোলিয়াচোন দক্ষতা আহৰণ কৰাতো বহুত দৰকাৰী মই নিজে যেতিয়া তোমাৰ ধৰা বিভিন্ন সামাজিক মাধ্যম খোলো ইউটিউব হওঁক ইনষ্টাগ্ৰাম হওক তাতে পাওৱে মানে বিভিন্ন জনে বিভিন্ন ধৰণৰ কাম কৰি আছে এতিয়া তুমি আহ ধৰি ধৰি ল মই উদাহৰণস্বৰূপে কৈছো ধৰা আজিকালি মানুহে চাকৰি কৰি এমাহত যিমান ধৰা পইচা ইনকাম কৰে বা লাভ কৰে সেইজন মানে যদি ভাল মানুহ এগৰাকীয়ে দক্ষতা এা লাভ কৰিছে আজিকালিতো জানাই কৃত্ৰিম ব্যৱস্থাাবিলাক যিবিলাক আহ এ আই হওক আৰ্টিফিচিয়েল ইন্টেলিজেঞ্চ বুলি যিটো কওঁ আমি কৃত্ৰিম বুদ্ধিমত্তা সেইটো আৰু তোমাৰ লগতে তুমি ভিডিঅ' এডিটিং ধৰি লোৱা বা ৱেবচাইট ডেভেলপমেণ্ট যিবিলাক এ আইৰ জৰিয়তে কৰিব পাৰি ত সেইবিলাক যে সেইবিলাকৰ জৰি়য়তে মানুহে এমাহৰ দৰমাহা এঘন্টা বা দুঘন্টাত লাভ কৰিব পৰা হৈ আছে বা যিবিলাকে সেই দক্ষতাবোৰ ভালকে জানে তেওঁলোকে দহজন মানুহৰ কাম এজনে কম সময়ত সমাধান কৰিব পাৰি কৰিব পাৰিছে ত' এনেকুৱা ক্ষেত্ৰত ক্ষতাৰ প্ৰয়োজন আৰু আৰু বৰ্তমান সময়ত যিবিলাক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান শিকি আছে বা পঢ়ি আছে তেওঁলোকে এই দক্ষতাস সমূহৰ প্ৰতি গুৰুত্ব দিয়াটো উচিত কিয়নো তোমাৰ উম ধৰা মাজতে যেতিয়া যিবিলাক কৃত্ৰিম বুদ্ধিমত্তা আৰ্টিফিচিয়েল ইণ্টেলিজেন্ঞ্চ যেতিয়া আহিছিল মানুহে ভাবিছিল যে তেওঁলোকৰ চাকৰিবোৰ নোহোৱা হৈ যাব বা তেওঁলোকৰ চাকৰিবোৰ ক্ৰিম এ আই লৈ ল'ব সেনেকুৱা ধৰণৰ কথা নহয় কাৰণ তোমাৰ এ আই টোতো মানুহে যিহেতু বনাইছে এ আই মানুহৰ ঠাই ল'ব নোৱাৰে কিন্তু এ আই টো যেনেকে তোমাৰ দিনক দিনে ডেভলপ হৈ যাই আছে বা তাৰ গুৰুত্ব যেনকে তোমাৰ দেখিবা একমাহ দুমাহৰ মূৰত নতুন নতুন ফিচাৰ আহি যায় বা আপডেট আহি যায় ন ত যেনেকে এ আই টো আপডেট হৈ আছে সেনেকে মানুহ কম সময়ত আপডেট হব লাগিব বা সেইবোৰ বৰ্তমান যি চলি আছে সেইবোৰৰ লগত সমানে সমানে আগবাঢ়িব লাগিব নহলেব বা তাতকে আগত আগবাঢ়িব লাগিব যদি পিছ পৰি থাকে তেনেহলে মানুহে মানে জীৱনত বহু সমস্যাৰ সন্মুখীন হ'ব আৰু এতিয়াৰ প্ৰজন্মৰ কথা কৈছো মই বিশেষকৈ যিবিলাকে ধৰা আহ বিশৰ পৰা ত্ৰিশ বছৰৰ বয়সৰ মাজত আছে ত তেওঁলোকৰ কথা কবলৈ গ'লে কাৰণ সময়তটো কাৰো বাবে ৰৈ নাথাকে টেকনলজি যিবিলাক আহি আ ছে নতুন সেইবিলাকো সদায় বাঢ়ি বাঢ়ি যায় বই উন্নত হৈ হৈ যায় বই কিন্তু সেই উন্নতিৰ লগতে মানুহে উন্নতি হব পাৰিছে নে নাই সেইটো আমি গুৰুত্ব দিয়া উচিত আৰু কবলৈ গলে আৰু মই যিটো তোমাক কথাটো কলো যে এ আই মানুহৰ চাকৰি খাব সেনেকুৱা নহয় কাৰণ ইয়ে মানুহক সহায় কৰি আছে আচলতে মই নিজে বহুত ধৰণৰ সেনেকুৱা ব্যৱস্থা ব্যৱহাৰ কৰো ধৰা নিজৰ জীৱনত বা যিবিলাক সদায় কাম থাকে সেইবিলাক কৰোতে বহুত সহজে পূৰ্ণ হৈ যায় ত মানুহে সেই এ আই বোৰ সঠিক ভাৱে যদি নিজৰ ব্যৱহাৰ উপযোগী কৰি তুলিব পাৰে তেনেহলে মানুহৰ কোনো ধৰণে চিন্তা কৰিবই নালাগে নিজৰ ক্ষেত্ৰত কবলৈ গলে ত' এই বিষয়ে মোৰ কবলৈ গলেতো বহুত কথা আছে তুমি কি ভাবা এই বিষয়ে বিষয়ত কিবা ভবানে সেনেকুৱা দক্ষতা
কথা কৈছা যদি মানে দক্ষতাৰ যিটো ওপৰত যিটো তোমাৰ গুৰুত্ব নাথাকে বা দক্ষতা তুমি নতুন দক্ষ কথা শিকা নতুন নতুন আৰু নতুনতন দক্ষতা শিকি য তোমাৰ কোনো আগ্ৰহ নাথাকে তেতিয়াহ'লে তুমি সেই নিবনুৱা আছে সেই নিবনুৱ মাজত ঢ় থাকিব সদায় তোমাৰ চাকৰি চাকৰিয়ে লাগিব তোমাক চাকৰিতো নপোৱা ন তোমাৰো তোমাৰো ভাগ্ল কথা তোমাৰ থাকিলে হব তোমাৰ নাথাকিলো নহয় ন গোতেইটো দেশখনৰ কাৰণ চাকৰি নাথাকে ন ত সেইকাৰণে আৰু মানে যিটো দক্ষতাটো আমাৰ কাৰ গুৰুত্বপূৰ্ণ আৰু আৰু তোমাৰ চাবাচোন এই যিটো মই এটা সমস্যা দেখোঁ এই দক্ষতাৰ ওপৰত এই ধৰি লোৱা আমাৰ যিটো ভাৰতৰে কথা ক'লোঁ বা তোমাৰ অসমৰে কথা ক'লোঁ এই যিটো মাক দেউতাক আছে বা তোমাৰ যিবিলাক সন্তানবিলাকক মানে তোমাৰ এই যটো দক্ষতাৰ ওপৰত কাম কৰিব খোজে আৰু ধৰি লওক কিছুমান এই যে আজিকালি সেই বনাই আৰু ভিডিঅ' বনাই ইউটিউবত হওক বা তোমাৰ অন্যান্য ভিডিঅ' এডিটিং কাম হওক বা অন্যান্য যিবিলাক সৰু সুৰা কাম এইবিলাক ধৰি লওক কাপোৰ ডিজাইন কৰাই হওক বা অন্যান্য যিবিলাক মেকআপ আৰ্টিষ্টেই হওক বা তোমাৰ এই সৰু সৰু যিবিলাক কাম সেইবিলাক কাম মানে কৰিবলৈ নিদিয়ে আৰু মানে তেওঁলোকক কেৱল আহ চাকৰি আৰু লাগে আৰু চাকৰি নহলে যেন চলিব নোৱাৰে সেনেকুৱা আৰু সেইটোতো নহয় ন দক্ষতা এটা থাকিলে এটা নিজে মানে কম বয়সৰ পৰা উপাৰ্জন কৰিব পাৰিব চাকৰিটো তোমাৰ মানে সেই নাই ন মান কেতিয়া আহিব চাকৰি এতিয়া যাব যোৱাটোতো বহুত টাইম লাগিব কিন্তু পোৱা পোৱাতেতো বহুত সময় লাগিব ন ত' সিবা নাপাবও পাৰে কিন্তু যেতিয়া তোমাৰ এটা নিজৰ হাতৰ দক্ষতা থাকিব তেতিয়া তুমি নিজে ইনকাম কৰি খাব পাৰিবা এই ধৰি লোৱা অসমৰ এতিয়া এই হস্তশিল্পবিলাকৰ কথা কওঁ বা তোমাৰ যিবিলাক সাজ পোছাক বনাই বা যিবিলাক অসমীয়া যিবিলাক সংস্কৃতিৰ থল বৱ হওক সেইবিলাক বনায় তো তেওঁলোকে এটা দক্ষতাছে তেওঁলোকৰ তো তেওঁলোকে অসমীয়া সংস্কৃতি বচাই ৰখা বচাই মানে ৰখাই ৰখাইতো আছে কিন্তু তেওঁলোকে যিটো নিজৰ দক্ষতাৰ যিটো উপাৰ্জন সেই উপাৰ্জনো কৰি আছে ধৰি লোৱা এজন ব্যক্তিয়ে আৰু এতিয়া নিজৰ হাতেৰে আহ ঢোল হওক পেঁপা হওক গগনা যিবিলাক সামগ্ৰী আমাৰ বিহু দৰকাৰ যিহেতু জানে বিহু আমাৰ কাৰণে কিমান গুৰুত্বপূৰ্ণ ত' সেইবিলাক যেতিয়া বনাব ত সেইবিলাক বনালে তেওঁ তাৰ পৰা উপাৰ্জন কৰিব তাৰ পৰা তেওঁ যিটো অসমৰ সংস্কৃতিস বজাই ৰাখিব আহ ধৰি লোৱা তোমাৰ এই সাজ পোছাক বিলাকে শুৱালকুছুিত যিবিলাক মুগা মুগাৰ যিটো অ আমাৰ জানাইগা মুগাৰ কাপোৰ বুলি জানাই তুমি শুৱালকুছুিত মানে বিখ্যাত আৰু কাপোৰৰ কাৰণে আৰু ত তাতে তোমাৰ যিটো বনাই সেইটো হাতেৰে বনাই নিজৰ হা হাতেৰে বনাই মুগাটো যিটো চক্ৰ সেই মুগা চক্ৰৰ দ্বাৰা তুমি জানাই চাগে সেইটো প্ৰচেছবিলাক তো সেনেকুৱা আৰু নিজৰ যেতিয়া হাতেৰে হাতত তোমাৰ কাম থাকিব ন তেতিয়া তুমি নিজেই মানে বেলেগৰ আৰু ধৰি থাকিব নালাগে আৰু নিজেই কাম কৰি নিজৰ নিজৰ পূচাৰে নিজে খাই থাকিব পাৰা মানে বেলেগ ওপৰত হাত পেলাব নালাগে ধৰি লোৱা এজন সাকৰিয়ালে ওপৰৰ যিটো মানুহ আ সেই ওপৰৰ মানুহৰ ওপৰত ধৰিব লাগিব মানে ওপৰৰ মানুহৰ হাত পেলাব লাগিব যে পইচাৰ কাৰণে হওক বা কিব কাৰণে হওক সেনেকুৱা আৰু কিন্তু যেতিয়া নিজৰ দক্ষতা থাকিব তেতিয়া তুমি বেলেগৰ যিটো আগত হাত পেলাব নালাগে ন তুমি নিজেই কাম কৰিলা নিজেই বেচিলা বেচিকিনে নিজে আৰু ইনকাম কৰিলা বা তুমি নিজেই তোমাৰ যিটো দক্ষতা দক্ষতাটো ডাঙৰ কৰি ল'লা কিন্তু তুমি ডাঙৰ কৰিব পৰা নাই সেই দক্ষতাবিলাক তো যেতিয়া দক্ষতাটো যেতিয়া আৰু ডাঙৰ কৰি লৈ যাবা মানে ধৰি লোৱা এটা সাধাৰণ অ সৰুকে তুমি কিবা বনাই আছা সেইটো তুমি ডাঙৰ এটা বিজনেছ কৰি দিলা সেই বিজনেচত তোমাৰ কিমান লাভ হব ভাবিছোৱা ত' সেনেকুৱা আৰু তাতে তোমাৰ নিজৰে পইচা আহিব নিজৰে তোমাৰ ইনকাম আহিব নিজৰে তোমাৰ ইনভেষ্টমেণ্ট যিটো কয় তাতে তোমাৰ নিজৰ পইচাই দিলা নিজৰ হাতেৰে কৰলা আৰু দুজনমান মানুহক শিকালা ও মানে দুজনমান মানুহে আৰু কামো পালে তো সেনেকুৱা ধৰণে ব্যৱসায় গঢ়িলৈ উঠিব আৰু সেয়ে দিয়া তাকেই দিয়া আজিলৈ হ'ব দিয়া আৰ বহুত কথা পাতি দক্ষতাৰ ওপৰত